হেল্ল',
হয় কি কৰিছে?
হয় একো কৰা নাই এনে আছো ঘৰতে আছো আৰু আপুনি কি কৰিছে?
খোচ চোচ কাঢ়িছো অকমান চোতালতে।
অ',
এনে আছো চাহ তাহ খালে।
অ, চাহ খালো আপুনি খালে?
অ, মইও খালো অলপ আগতে খাই বৈ এতিয়া এনেই চোতালতে
হয়।
পুৰি - পুৰি আছো আন এক্সাৰচাইজৰ কাৰণে।
অ, হয় - হয়। ল আপুনি কেতিয়াবা মানে চিৰাখানালৈ গৈছে নে।
চিৰিয়াখানা গৈছো বাৰু মই। গৈছো - গৈছো চিৰিয়াখানা গৈছো। চু মই জানুৱাৰী জানুৱাৰী মানত গৈছো নেকি?
উম,
তেনেকে ডিচেম্বৰ জানুৱাৰী অ, নবন নৱেম্বৰ ডিচেম্বৰত গৈছো মই।
মানে মই মানে ভাবিছো হয় চিৰিয়াখানালৈ যাম বুলি ভাবিছো মানে।
অ, চিৰিয়াখানা আহিব।
অ, হয়।
অ, চাব - চাব চিৰিয়াখানাত বহুত চাবলগীয়া জন্তু আছে বাৰু।
হয়। মানে ফ্ৰেণ্ডো যাব মোৰ ফ্ৰেণ্ড আছে দুজনমান।
অ, হয় নেকি- হয় নেকি?
হয় মানে এতিয়া ধৰক কি মইতো এতিয়া পঢ়িও আছো ন আৰু মোৰ মানে যে ক্লাছো মানে ষ্টাৰ হোৱা নাই। আৰম্ভ হোৱা নাই সেইকাৰণে ভাবিছো মান ঘৰতে আছো এনে আৰু।
অ, এতিয়াতো গৰম বন্ধ দিব চাগে।
চ দিব এতিয়া।
উম, অ' ভালেই গৰম বন্ধতটো ফুৰিবলৈ যাবলৈ বহুত ভাল ষ্টুডেন্টৰ কাৰণে।
অ'।
গৰমৰ বন্ধতোহে টাইমতটো পায়। এনে তেনেকেতো নাপায়ে আৰু।
হয়।
সেইটো কাৰণে পৰিব লাগিব আৰু চিৰিয়াখানাত আছে চিৰিয়াখানা মানে কি আৰু এইটোতো আমাৰ অসমৰ কাৰণে বহুত বিখ্যাত হয় ন। মই তাতে চাইছো বাৰু বহুত ডাঙৰ ডাঙৰ সাপো দেখিছো তাতে দেখিছো মানে।
অ', সাপ দেখিছো ন আৰু আপুনি এইটো এ এশিঙীয়া গড় দেখিছেনে?
এশিঙীয়া গড় এশিঙীয়া গড় মই তেনেকে দেখিছো আগ আগতে দেখিছো চিৰিয়াখান কিন্তু তেনেকে চোৱা নহ'ল আৰু।
এতিয়া মানে ইমান এটা নাই এতিয়া
অ', সিমানটো কম হৈছে আজিকালিতো কম হৈ গৈছে। আৰু আগৰ আমাৰ
আম আপোনাৰ ইয়ত ইয়ত দেখিবলৈ যায় আপোনাৰ এইটো কাজিৰঙাত।
কাজিৰঙা অ' কাজিৰঙা পোৱা যায়।
কাজিৰঙা যোৱাৰ ইচ্ছা আছে বাৰু। নাই যোৱা নাই যোৱা কাজিৰঙা যোৱাৰ ইচ্ছা আছে বাৰু।
অ', হয় যাব কেতিয়াবা। নাই ময়ো যোৱা নাই কাজিৰঙা।
অ', অহ।
এনে আপুনি এনে আপুনি ক'ত ক'ত ভ্ৰমণ কৰিছে?
ভ্ৰমন মানে মই তেনেকে ভ্ৰমণ কৰি পোৱাই নাই। এনে গুৱাহাটী তেনেকে চাইছো আৰু গুৱাহাটীত অলপ চুকে কোনে চুকে কোনে মানে কি কেইটামান জেগা চাইছো। তাতে মাজুলীটোতো থাকাই হয়। মাজুলীত টোত চাব লগগীয়া বস্তু কিছুমান আছে বাৰু আপোৰুগীয়া বস্তু।
হয়।
কে অসমৰ বাহিৰত অৰুণাচলত এনে বনভোজ খাব যোৱা তেনেকে গৈছো।
এনে আপুনি এইটো য' চাইন্স মিউজিয়ামত গৈছিলেনে
চাইন্স মিউ জিয়াম মই ক্লাছ নাইনতে যোৱা এতিয়ালৈকে চ পাহৰিলোয়ে নেকি। কোনখিনিত আছিলে সেইটোও পাহৰিলো নহয় চাইন্স মিউজিয়াম গৈছো বাৰু সৰুতে গৈছো।
মিউজিয়ামত মানে বহুত আপোনাৰ নলেজৰ বস্তু আছে মানে।
নলেজৰ হয়, হয়, হয় বহুত বস্তু শিকিব পাৰি তাতে।
মানে চাচমি- চাইন্স-মিউ হয় গৈছিলো। মই বহুত বাৰ গৈছো চাইন্স মিউজিয়াম। মানে যায় থাকো প্ৰায় যায় হয়, হয়। আৰু আপনি আপুনি ইয়াত গৈ কলাক্ষেত্ৰত গৈছে শংকৰদেৱ কলাক্ষেত্ৰত।
কলাক্ষেত্ৰত গৈছো বাৰু এবাৰ।
অ',
কলাক্ষেত্ৰতো বাৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, ওচৰে হয়, সেইটো কাৰণে ভালকে চোৱাই নহয় ঘৰ ওচৰত হ'লে বেছি নাচাই নহয় ন ইমান গুৰুত্ব নিদিয়ে। দূৰত হ'লে হে মানে গুৰুত্ব দিয়া যায়। তেনেকুৱা নিচিনা
হয়, কলাক্ষেত্ৰ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়। মানে কলাক্ষেত্ৰতো যায় থাকোঁ প্ৰায় যায় থাকোঁ চবতকে বেছি বাৰ গৈছোঁ কলাক্ষেত্ৰ
অ' অ' অ' কলাক্ষেত্ৰত গৈছে ন।
টো আপোনাৰ ভাল লাগে মানে বহুত, কিবা বস্তু আছে শিকিব পাৰি আপোনাৰ। আগৰ যোনবিলাক ‌ধ। জন জনপ্ৰিয় লেখক আছিল গায়ক আছিল তাৰ বিষয়ে আপুনি পঢ়িব পাৰিব তাতে চব আছে।
হয় হয় হয় মই সোমালো জাষ্ট দচ মিনিত মান সময় ৰখিলো ইমানখিনি চো। চোৱা নহ'ল মানে ওচৰতে আছো যি আছো হলোঁ। ইমান যোৱা হোৱা নাই মানে কলাক্ষেত্ৰ।
হয়।
উম তাতে যাব লাগে বাৰু। আৰু এতিয়া নতুনকে যে হৈছে গুৱাহাটীত শ্বহীদ বেদী গৈছে আপুনি?
নাই যোৱা।
শ্বহীদ বেদীত। টো যাবচোন, শ্বহীদ বেদীটো বহুত জানিবলগীয়া কথা আছে। দেখিবলগীয়া বস্তু আছে, মই এবাৰ গৈছোঁ। শ্বহীদ বেদী, অহ।
অহ।
এবাৰ গৈছো বাৰু, তাতে।
ভালো লাগে, বহুত ভাল লাগে। একদম পানীৰ মাজত থকা নিচিনা হৈ যায়। পথা। ৰ মাজত তাতে পানী আছে কিনাৰে কিনাৰে। বিল আছে, তাতে বহুত চৰাইও আছে।
মই যোৱা নাই, মোৰো একবাৰ যাব লাগিব। আপুনি ক'লে আৰু। এতিয়াহে, পাই মানে জানিলোঁ।
অহ, অহ, শ্বহীদ বেদী যাব চোন বহুত ভাল লাগে। তাৰে পৰিৱেশটো বহুত ভাল লাগ। একদম পতাৰৰ মাজত নিচি, পথাৰৰ মাজত মাজত মানে, ওচৰে, ওচৰে বিল আছে, তাতে চৰায়ো পোৱা যায় দেখিবলে, পাহাৰো আছে ওচৰতে। খালী ইমান ওচৰত নহয় আৰু, পাহাৰটো অকনমান দূৰত আছে আৰু।
হয়, এতিয়া আজি, আজিৰ আপোনাৰ বতৰটো কেনেকুৱা দিছে?
বতৰটো ডাৱৰীয়া হৈ আছে, ৰাতিপুৱা বৰষুণ দিছিলে বাৰু। তাৰপিছত দুপৰীয়ালে পিছবেলা টাইমতো ৰ'দ, ৰ'দ বুলি ইমান নহয় আৰু অকনমান দিছে, খালী গৰমত হৈ আছে হ'লেও, ডাৱৰীয়া হ'লেও গৰম এটা হৈ আছে মানে।
উম, হয়, আজিৰ ব-ব-বতৰটোৰ বিষয়ে আপুনি মানে কি ক'ম? মানে ভাল দিছেনে বেয়া দিছে আজি বতৰ
আজি অকনমান ভাল দিছে বাৰু। অনুভৱটো অকনমান ভাল হৈছে, গৰম হ'লেও ইমান, ইমান নহয় আৰু। ডাৱৰীয়া, অকনমান ভাল লাগি আছে। কালিতকে ভাল আৰু আজি, আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই?
বৰষুণ দিছে মানে অলপ বৰষুণ হৈছে, কিন্তু তাকো মানে ঠিকে আছে। বৰষুণ চলে
ঠিকে আছে ন?
এই ইমান গৰ-গৰমতো অলপ বৰষুণ লাগে মানে।
লাগে লাগে। হ'লেও এইবছৰ ইমান বৰষুণটো কম হৈছে ন?
হয়। এই বছৰটো কম হৈছে বৰষুণ দি।
ভাল অ, হৈ গৈছে বৰষুণ। আমাৰ এই নামনি চাইডেহে বৰষু কোনটো ক'ম?
হয়, কিন্তু আগৰ নিচিনা যদি যদি বৰষুণ হ'লা হয়, যোৱা বছৰো যেনেকুৱা বৰষুণ দিছিল বা তাৰ আগৰ বছৰো যেনেকুৱা বৰষুণ হৈছিল। তেনেকুৱা বৰষুণ হ'লে মানে বানপানী হৈ, হৈ গে'ল হয় আমাৰো। মানে এইবাৰ আৰু বানপানী, বানপানী হোৱা নাই আৰু।
হোৱা নাই। অ, অ, অ, বৰষুণতো ইমান হোৱা নাই এইবছৰ। কম বহুত কম দেখিছো মই এইবছৰ বৰষুণ। উজনি অসমফালে বাৰু ঠিকে আছে, উজনি অসমফালে বহুত বাৰিষাও হৈছে বাৰু দেই, জেগাই জেগা বাৰিষা হৈছে, বানপানী হৈছে। তাতে বহুতৰে ঘৰ ডুব গৈছে বুলি এনে নিউজত পাই আছো আৰু।
উম, হয় মেইল
লখিমপুৰ, ধেমাজি সেইবোৰত বাৰিষা খা হৈছে বুলি পাই আছোঁ। আপোনালোকৰ ফালে বাৰিষা খা হোৱা নাই ন'?
নাই বাৰিষা হোৱা নাই কিন্তু এ, আমাৰ এইফালে বাৰিষা হ'লেও মানে আৰু ঘৰ চৰ আৰু দুব নাযায় আৰু মানে এইটো গুৱাহাটী হয় ন' পানী কোনফালেদি গুচি যায় মানে একটো গমেই পোৱা নাযায়।
গমেই পোৱা নাযায় নহয়নে?
হয়। মানে বহুত আপোনাৰ নালা চালা আছে সেইফালদি গুচি যায় পানী। এইফালে পানী নহয় কিন্তু গাঁৱৰ ফেলেদি আপোনাৰ পানী হয় সেইটো।
অ', অ' হয় নেকি?
উম, হয়।
অ' গাঁৱতটো এতিয়া পুৰা মাছ খাব পাইছে। বাৰিষা হৈছে, বৰষুণ দিছে, ঠিকেই আছে, গাঁৱত মাছ খাব পাইছে। খবৰ পাই আছোঁ। আমাৰ ইয়াতে একো মাছ-তাছ এনেকে কিনি খোৱা হয় আৰু কিনি খোৱা বস্তুবোৰতো ইমান টেষ্ট নহয়ে। যিমান যিয়েই নহ'ক নেচাৰেলি হোৱা বস্তুবোৰৰ সমান নহ'ব নোৱাৰে।
হয়, হয়, গাঁৱৰ বস্তু তো আপোনাৰ মানে, কোনো মানে, সেইবিলাক বস্তু নাথাকে নহয়
অ' হয় হয়, গাঁৱৰ বস্তুৰ নিচিনা একো বস্তুয়ে তুলনা কৰিবই নোৱাৰি মানে। শাক-পাচলিয়েই হওক, মাছেই হওক বা যিকোনো এ, ধান উম, বা কিবা কিবি তেনেকে খোৱা বস্তুৱয়ে হওক, ফল মূলে হওক
উম, হয়।
গাঁৱ গাঁৱৰ বস্ত তোৰ বহুত অৰ্গেনিক হয় ন? তুলনাই কৰিব নোৱাৰি।
টো মানে আপোনাৰ কোনো মানে ঔষধ চৌষধ নিমিলাই মানে আৰু মানে ভালে থাকে আপোনাৰ।
পাৰিলেই হৈ যায়। উম, গাঁৱৰ অ' গাঁৱৰ খেতি কৰাত টো বহুত মানে ভাল আৰু। ইমান সাৰ চাৰ প্ৰয়োগ নকৰে।
উম,
যি হয় নেচাৰেলি বাবে হয় আৰু তাতে।
এনে আপোনাৰ এইটো মানে প্ৰিয় খাদ্য কি চবজিৰ ভিতৰত।
মোৰ প্ৰিয় খাদ্য মোৰ গাহৰি মাংসই হয়।
অ, হয় হয়।
চবজিৰ ভিতৰত এৰ মাটি দালি। মাটি দালি আৰু মাংসৰ ভিতৰত গাহৰি মাংস।
অ, মাংসটো চবৰে প্ৰিয় হয়।
চবৰে প্ৰিয় হয়নে।
আৰু আৰু আপুনি শাক ভাল পায়নে?
শাক ভাল পাওঁ বহুত ভাল পাওঁ বাৰু শাক পাচলি।
উম, শাকটো খাব লাগে ভাতকে
শাক তো খাব লাগে সেউজীয়া শাক তো তো বহুত ভাল লাগে বাৰু লাই শাক কুতৰা শাক এইবোৰ বেছি ভাল পাওঁ আৰু শাক তো এনে সিজাই খাইও বেছি ভাল লাগে বাৰু।
উম, হয় ভাল লাগে।
খাব লাগে হয়, ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় ঠিক আছে, ধন্যবাদ।